অ', কওক।
হয় কি কৰি আছে।
কি কৰি আছো মানে এ এনে বাহিৰৰ পিনে অলপ ওলাই আহিছো গৰম যে। ফুৰিব আহিছো আৰু।
হয় নেকি।
অ', তুমি কি কৰি আছা নু?
মই মানে আজি ছোৱালীজনী ইস্কুলত উম মিটিং এখন দিছিলে গাৰ্জেন জেন মিটিং দিছিলে তাতে গৈছিলো তোমাৰ এঘাৰ, চাৰে এঘাৰটা বাজাতে গৈছিলো আহিলো তিনটা চাৰে তিনটা বজাত।
অ'।
এই ল'ৰা-ছোৱালীবিলাক গৰম বন্ধ দিছে ন ধৰ এতিয়া ঘৰত গ এনে ধৰ ঘুৰিব যোৱা কৰ'বাত ফুৰিবলৈ য যোৱা বা এনে খেলি থকা বা ম'বাইল চাই থকা পঢ়া শুনাত মন নিদিয়া এই বিষয় লৈ পেলায় অলপ মানে আলোচনা।
অ' গৰম বন্ধ দিলে আকৌ ল'ৰা-ছোৱালী বিলাক সেয়াই কৰে মোবাইল চাই থাকে পঢ়িব দিলেও নপঢ়ে। ঘুৰি ফুৰে, কৰবাত ফুৰিব যাব মন যায় কৰবাত থাকেগৈ তেনেকে ফুৰে।
অ অ। সেই মাষ্টৰ বিলাকে ক'লে আৰু কৈছে তোমালোকে হেৰি কৰিবা আপোনালোকে গাৰ্জেন যিহেতু ল'ৰা- ছোৱালী ত এমাহ ধৰি পেলাই ইস্কুল নাহিবই এমাহ গাৰ্জেনক তাৰমানে স সতৰ্ক কৰি দিছে আৰু মানে মন গছে ইস্কুল পঢ়া শুনাতো অলপ মন - কান দিবৰ কাৰণে সেই বিষয়ে আহে বহুত মানুহ হৈছিলে দিয়ক আমাৰ হাই্চ কুলৰ হয়, বহুত মানুহ হৈছিলে। অ। নাই নাই আমাৰ হাই স্কুলৰ হয়। হাই স্কুলৰ বহুত কৰবাত ক্লাছ আছে ন।
ছিক্সৰ পৰা একেবাৰে নাইন টেনলৈকে আৰু ইফালে ফাৰ্ষ্ট ইয়েৰ বিলাকোৰ বাৰু বাদ দিয়া, ফাৰ্ষ ইয়েৰ, ছেকেণ্ড ইয়াৰ এইবলাক বাদ দিয়ক আৰু।
অ'।
এইবিলাকে আলোচনা পালে
খুৱাইছে নে, অ', কিবা খোৱাইছে নে?
ঠাণ্ডা খুৱাইছে, এই গৰমত চাহ পানী দিয়া নাই, এনেই ঠাণ্ডা ঠাণ্ডা খুৱাইছে আৰু।
অ', আৰু বুট চুট এনেকে বেলেগ কিবা একো খোৱা নাই আৰু।
নাই এইটো তাৰ মানে অটমেটিকে, বহুত ইমাৰ্জেঞ্চি মিটিং দিলে ন যোৱা কালিৰ পৰাটো, আজি, আজি এক তাৰিখ নেকি?
উম, হয়।
অ', এক তাৰিখৰ পৰা বন্ধই হৈ গলগৈ, তাৰমানে ইমাৰ্জেঞ্চি মিটিং দিলে যে, এইবিলাক ধৰ যোগাৰ কৰা নাই।
উম।
মই আকৌ এনেই লগৰ এজনী ঘৰত আহিছো, লগৰ জনী মানে মাতিছে যে ঘৰত আহিছে যে, বহুত দিনৰ মূৰত আহিছে মানে, হেই মাতিছে।
অ'।
আহিছো যে, ইমান বস্তু দি চাহ দিছে, এক্দম বহুত বস্তু দি মানে চাহ দিছে।
কি কি বস্তু দি চাহ দিলে?
ভজা পিঠা যে, আমি যে পিঠাগুৰি দি যে বনাওঁ।
অ', কেনেকে বনাই সেইটো পিঠা বাৰু? পিঠাটো কেনেকে বনাই বাৰু? হা।
খুন্দি কিনে যে থৈ দিয়ে, সেইটো মানে এনেকে গৰম পানী অকণ, কম গৰম পানী আৰু। অলপ নিমখ দিয়ে, অকমান, চেনি দিয়ে
হম।
দি, তাৰপিছত এনেকে মানে মিহলাই
হম হম।
ঘুটি পোৱা, মানে ঘুটি লৈছে আৰু।
অ'।
অকনমান, বেকিং দি দিছে, ফুলিবৰ কাৰণে।
তাৰ পিছত তেলতে মানে এনেকে সৰু হাতা এটা দি পিনে অলপ, অলপকে এনেকে এটা দুটাকে এনেকে দি আছে, মানে বিশ
তেল পিঠা হয় নেকি সেইটো?
অ', তেল পিঠা হয়।
অ'।
তাৰপাছতো আকৌ কাঠা গলি যে
হয়।
কাটা কলি দিছে, তাৰপিছত নিমকি দিছে, বিস্কুট দিছে।
অ', ঢেৰ বস্তু দিছে চাহ দিলে দেখোন।
অ'। দুপৰীয়া কেতিয়া ভাত খালা নো?
স্কুলৰ পৰা আহি পেলাই ভাত খালোঁ ছোৱালীজনী আৰু মা আছিলে ভাত বনাই থৈ দিছে এইমাত্ৰ খালোঁ। খাই লৈ পেলাই বোলো মোবাইলটো অলপ চাও, কাৰোবাৰ লগত এনে লেক চাৰ মাৰিব পাৰোঁ নেকি মানে কথা পাতিব পাৰোঁ নেকি। সে তোমাৰ লগত ফোন মাৰি ললোঁ আৰু এতিয়া, কোৱা বাকী।
অ, বাকী ভালে আৰু এ ফুৰিব আহিছো যেতিয়া আৰু লগৰ ছোৱালী লগ পাইছো ইমান পুৰণা কথা ওলাইছে ভাল লাগিছে। আগৰ স্কুলত পঢ়া, অ, বহুত দিন পাইছো যে।
হয়।
উম, তাইক থাকিব কৈছো আমাৰ ঘৰত আহিবৰ কাৰণে কৈছো, তাই কৈছে এতিয়া নেযা কেইদিনমান পিছত আহিম।
অ, তুমি আজি গৈছাই।
অ',
তাইও বেলেগ এদিন আহিব দেচোন।
অ, তাই যাব চাগে যামগৈ বুলি কৈছে।
অ',
ল'ৰা-ছোৱালী আছে যে আকৌ মানে গিয়েকো ঘৰত নাথাকে কাম কৰিব যায়। টিফিন চিফিন বনাই লাগে।
হয়, হয়, হয়।
ছাগলী আছে সেইবিলাক চাম্ভালিব লাগে সেইটো কাৰণে কৈছে নাথাক
অ তোমাৰ হাজবেণ্ড নাই ঘৰত?
অ, মোৰ হাজবেণ্ড ঘৰত নাথাকে মানে বাহিৰত থাকে।
বাহিৰত থাকে, ল'ৰা ছোৱালী?
লৰা-ছোৱালী, ছোৱালী এজনী।
উম, স্কুল পহে নে নপহে?
পহে পহে ছোৱালীজনী।
অ, হয়, এনেই ক্লাছ কিম কিহত?
ক্লাছ ফ'ৰ।
ফ'ৰ ন, ভালকে পঢ়া-শুনা কৰিব মন দিবা এতিয়া যিহেতু গৰম বন্ধ দিছে, টিউচন কৰি দিব টিচন লৈ দিবা, আ টিচন কৰিলে অলপ মনত থাকিব। একমাহ বন্ধ যিহেতু।
নপহে পহিব কলে কৈ থাকিলে একদম পঢ়িব নিবিচাৰে, খালি মোবাইল চাব বিচাৰে।
এতিয়া শুব দিছো নুশুৱে গালি দি কিনি শুৱাই থৈ আহিছো আৰু শুব কি, লাইনটো নাথাকে ইমান ডিষ্টাৰ্ব দিয়ে টো।
অ, এ সেইটো নহয় নহয়।
ল'ৰা-ছোৱালীবিলাক ক'ত গ'লনো আহ তোমাৰ, এতিয়া?
মোৰ? মোৰ ছোৱালী এজনী বিয়া দি লৈছো নগাঁও ইয়াৰ নলবাৰী
উম।
নলবাৰীত ডাঙৰজনী ছোৱালী বিয়া দিলো ল'ৰাটো থাকে বৰ্তমান কেৰেলাত থাকে। ল'ৰাটো ঊনৈশ বছৰ হ'লেই, সৰু ছোৱালীজনী ইয়াৰ পোন্ধৰ বছৰত সোমাইছে।
অ', এতিয়া ঘৰত নাই নিকি সিহঁতে?
সৰু জনী আছে, সৰু জনী আছে, সিটো ৰুমত আছে।
অ'।
মাহীয়েকৰ লগত আছে।
অ'।
এ বোলো মই অলপ বোলো কথা পাতি বোলো তই ডিষ্টাৰ্ব নকৰিবি এনেকে কৈ ল'লো আৰু। ডিষ্টাৰ্ব কৰিলে ভাল নালাগে ন' মানুহৰ লগত কথা পাতি যিহেতু।
অ', হয়, হয়, হয়, কথা কৈ থাকিলেও নুশুনে‌ নহয়।
তাৰপিছত, অ', ম'বাইলটোত তাই লৈ আছিলে, মই বোলো, মই অলপ কথা পাতো দি, লগৰ দুজনী মানৰ লগত, এনেকে কৈ পেলাই, লৈ আহিছোঁ মই।
অ', চব ল'ৰা-ছোৱালীবিলাক তেনেকুৱাই মোবাইল দিব নিবি
উম, মোবাইল দিব নিবিচাৰে, উম।
মোৰ জনীও সেই তেনেকুৱাই, খুজি থাকিলে নিদিয়ে। আৰু ভাত খাব, খু, ভাত খাওঁতে মোবাইল দিব লাগিব, ভাত খাই-খাই মোবাইল চাব। সেয়া কৰে।
এ সেইটোৱে চিষ্টেম, চবৰে আৰু, কি কবা। পিছে দুপৰীয়া কি তৰকাৰী দি ভাত খালা?
দুপৰীয়া মাছ বনালোঁ।
অ'।
মাছ বিলাহী দি জোল বনালো, তাৰ পিছত ভাত কেৰেলা যে আলু দি ভাজলোঁ, তাৰপিছত ক'লা কচু যে এইবিলাক সৰু-সৰু যে কচু। অ', সেইবিলাক বনাই, আমাৰ ঘৰতে আছিলে মানে।
অ', ক'লা কচুৰ চাটনি কৰিছা নে?
চাটনি নহয় মানে, এনেকে ভাজি টাইপৰ বনাইছোঁ।
ভাজি টাইপত বনাইছা ন', ভাল লাগে, অকণমান টেঙা দি দিব লাগে লগতে।
অ', তোমালোকে খোৱা তেনেকে?
অ'।
অ', ভাল
এতিয়া গৰমৰ দিন, এতিয়া গৰমৰ দিনত তাৰমানে কচ চুৰ যিটো কোমল হেৰিটো। ঠাৰিডাল, যিটো ওলাই কোমল পাতটো, সেইটো কচু ঠু অ', সেইটো মানে কচু পুলি কয়।
উম।
এইটো কচু পুলি আম টেঙা দিও খাব পাৰে। তেতেলী অলপ দিও খাব পাৰে, বা নেমু টেঙা চেপিও খাব পাৰে, হয়।
পৰে, জ্বলাও খাওঁ।
জ্বলাই খা, জ্বলা খালে ধৰ ইমান টাইম জ্বলা খাব নোৱাৰে ন', ঠাণ্ডা যিহেতু এ এতিয়া দিনততো কচু পুলি খায়, পুলি খালে, টেঙা দি খাব লাগে।
অ', মই আকৌ জ্বলা খাই বেছি ভাল পাওঁ যে সেইটো কাৰণে জ্বলা দি বনাইছোঁ। জ্বলা দি বনাই মানে উশাহ চাউলৰ ভাত যে
এনে মানুহৰ যদি হেৰি হৈ যায়গৈ, ধৰ তেজ নাইকিয়া হৈ যায়। সেই তেতিয়া মানুহে অকনমান জ্বলা দি পেলাই খাই, তেতিয়া টেঙা নিদিয়ে, তেজ হাব লগা হ'লে।
অ'। মানে টেঙাটো কিয়া আমাৰ মা বেমাৰ যে, বেমাৰী মানুহ আছে যে শাহুমাৰ বেমাৰ বেমাৰী মানে সেইটো কাৰণেটো ইমান মানে নবনাও।
অ'।
মোৰ জুতিটো হলে ন মাৰ কাৰণেও চাব লাগিব। হয় মা খাব নোৱাৰে যিহেতু বুঢ়া। অ', বুঢ়া মানুহ হয়।
আমাৰ ডাঙৰ ম ভাল মানুহৰ জুতিটো চাই পেলাই ৰোগী মানুহৰ জুতি চাব লাগে আমাৰ ভণী এজনী তেনেকুৱা আমাৰ ভনীজনী এক্সট্ৰাকে বনাই দিও মানে তাইৰ চবজিটো।
সেয়ে চাহ তাহ খাব খাব খাব লগা হলে নিমখ চাহ বনাই দিওঁ।
অ', তাইক আগতীয়াকে নিমখ চাহ বনাই দিব লাগে হয় সেইটো আমাৰ নেচ চা লগত তাই নেষ্টা কেতিয়াও নিমিলে।
অ'। মোৰ মাও তেনেকুৱা মই হে এক্সট্ৰাকে চেনি দি বনাই খাওঁ মা আকৌ এক্সট্ৰাকে নিমখ চা বনাই দিওঁ।
অ', এ সেনেকুৱা কৰিব লাগে কিন্তু ৰোগী থাকিলে অলপ অ সুবিধাও হয় দেচোন চব একে সমান নহৰিবই।
হয় হয়। তাৰ মাজত আকৌ ছোৱালিটো এক্সট্ৰা ছুটি লাগে।
হয় সেইটোতো লাগেই এক্সট্ৰা ছুটি নিদিলে টো নহ'ব ন সিহঁতক মেগি বনাই দিব লাগিব নহ'লে বিস্কুট আনি দিব লাগে। নহ'লে কিবা এটা নৰমকৈ বনাই দিব লাগে বা যে মিঠা কৈ বনাই দিব লাগে হে হেনেকৈ থাকে।
তাৰে চিপছৰ পেকেট খাব বিচাৰে ভাতটো খাব নিবিচাৰে।
অ', অ', অ', অ', সেইটো হয়।
উম।
মই যনি ইমান ডাঙৰ হ'ল এতিয়া চিপচৰ পেকেট খাব। ক' ঠাণ্ডা খাব ক' এ আইচ ক্ৰীম লাগে এ এইবিলাক ধেৰ বেস্তু আৰু।
অ', হেনেকুৱাই। অ', পিছে হ'ব হ'ব দিয়া কাইলৈ লগ পাম ইমান টাইম।
থি ঠিক আছে অ ঠিক আছে বাৰু হ'ব আকৌ মাৰিবা কথা পাতিম
ৰাখি অ।